হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
নি চানে
অ কি কৰিছে
বহি আছোঁ তুমি
হেল্ল'
তুমি কি কৰি আছা
এ আছো এনেই
অঁ
য়া
এ বহি আছো
হা
বহি আছো বহি আছো
আহ চাহ খালে চাহ খালে
অঁ খালোঁ
অ
খালা নে নাই
অ খালো মই
অঁ এতিয়া কি কৰি আছা
হে আছো এনেই বহি উম
ৰাতিলৈ কি কি বনাবা
ৰাতিলৈ ৰাতিলৈ আজি ভোলৰ চব্জি বনাম
অঁ লগত মাছ আছেনে নাই মই কি বনাওঁ জানো অঁ কি বনাওঁ ভাবিব লাগিব এতিয়া কাম বনখিনি কৰি লওঁ
অ
এতিয়া চাহ তাহ খুৱাই উঠাই উঠিছোঁহে
অ
মিস্ত্ৰী কাম কৰি আছে যে মিস্ত্ৰীক চাহ খুৱাই উঠাইছোহে মানে
মিস্ত্ৰী কি কামত লগাই আছে নেকি
অ এ ঘৰৰ পাকঘৰৰ কামত লগাই আছে পূজা
অ
পাকঘটো বনাই আছো
অ হোৱা নাইগৈ আও
নাই হোৱা লাগিব আও দহ দুইমা
অ আমাৰ ঘৰলৈ আহিবচোন
অহ হ'ব
উম লৰাটো কি কৰিছে
সি পঢ়ি আছে তাৰ পৰীক্ষা চলি আছে যে
অ
পঢ়িবলৈ বঢ়াই থৈ দিছোঁ আৰু
অহ আমাৰ ছোৱালীজনীকো পঢ়িব দি আছো নাই খেলিব ওলাই গৈছে
অহ ঘৰত ভাল আও এতিয়া?
অ ভালেই। আপোনালোকৰ ভাল?
অহ
আপোনালোকৰ ভালনে?
অ ভালেই।
অ হেৰি মা ঘৰলৈ যোৱা নাই? অ যাম দিয়ক অহ যাম দিয়ক অ কেতিয়ালৈ যাব? অ থাকিব কেদিনমান
থাকিব লাগিব
অহ
বেছি দিন নাথাকোঁ আৰু মিস্ত্ৰী কামত লগাই আছোঁ নহয়
অ
কামখিনি শেষ কৰাব লাগিব
উম
মিস্ত্ৰী আহি আছে সদায়
অহ
কাপোৰ কানি লগোৱা নাই?
কাপোৰ লগাই আছো। আৰু দুখনমান আছে গৈ। মেখেলা লগাই আছো।
অ ভাল ভাল ডিজাইন কৰিছানে? নাই মই লগাই ল'মহে।
অ কি লগাব?
চাদৰ -মেখেলা চেত লগাব লাগিব।
অ লগালে খব দিব
অহ ভাল ভাল ডিজাইন চিজাইন চাই থৈ দিবা।
অ
মোবাইলতে দি দিবাচোন ডিজাইনখিনি
অ দিম বাৰু দিয়ক।
কেনেকুৱা কেনেকুৱা ডিজাইন আছে কাপোৰ?
অহ
আজিকালি বোৱা চাদৰ -মেখেলা বেছি ভাল।
অ এই কিনা বিলাক ভাল। ভাল নালাগে ইমান, বোৱা খিনিয়ে ভাল।
গৰমত পিন্ধিবলৈও ভাল।
হম
আজিকালি বোৱা কাপোৰ চবতে চলে।
অ।
সেইকাৰণে বোৱা
তাকে মোৰ লগাব লাগিব আকৌ এইকেইখন হোৱাৰ পিছতে। মেখেলা কেইখন হোৱাৰ পিছত। মই আকৌ লগাব লাগিব। মই আকৌ মেখেলা চাদৰ লগাম নেকি, চেট লগাম।
অ, কেনেকুৱা ৰঙত?
বি কেনেকুৱা ৰঙৰ এতিয়া চাব লাগিব কেনেকুৱা লগাও।
অকণমানমান গুলপীয়া ৰঙৰ পাত। তেনেকুৱা, লগাব পৰা নহয়। মচুৰ ৰঙৰ,
অ ভাল লাগে মস ৰঙৰো ভাল লাগে উম।
ব্লাউজৰ পিচ দি আজিকালি পাৰিদিও লগাব পাৰে,
অ। পাৰি দিলে ভাল লাগে। লগোৱা। চাদৰ মেখেলাত,
এইবিলাক কালাৰ মিলাই
তেনেকুৱাকে লগোৱাই নাই তেনেকুৱাকে লগোৱাই নাই নহয়!
অ তিনিটা চাৰিটা ৰং দি পেলাই ভাল লাগে তেতিয়া
হ উম। মিস্ত্ৰী কাম কৰিয়ে আছে এতিয়া ন?
কৰিয়ে আছে।
উ লৰাটো কি পঢ়ি আছে নে কি কৰি আছে? অ।
সময় লাগিব আৰু বস্তু কঢ়িয়াই আছে।
অ।
এতিয়া নেমু চৰবত অকণ বনাই দিব লাগিব।
অ এই গৰম দিছে নহয় বহুত!
অ।
চাহ তাহ দিলে আৰু?
দিলো।
অ। লৰাটো কি কৰিছে?
পঢ়ি আছে।
অ
পৰীক্ষা চলি আছে যে
উম কাইলৈ আছেই হবলা পৰীক্ষা
কাইলৈ আছে আৰু তিনিটা আছে
অ উম আমাৰ ছোৱালীজনী কাইলৈ শেষ হব আৰু
অ পৰীক্ষা কেনেকুৱা হৈছে
পৰীক্ষা ভালেই হৈছে
অঁ
নাজানো আৰু পিছত কি কৰেগৈ হম
পঢ়ালেহে
অ অ ফাং ফুং কৰি থাকে পঢ়াৰ সময়ত
অঁ কাইলৈ কি আছে
কাইলৈ ইংলিছ আছে
ইংৰাজী আছে নেকি
উম ইংৰাজী আছে
আমাৰ ল'ৰাটোৰ ইতিহাস আছে
অ পৰীক্ষা ভাল হৈছে চাগে তাৰ
অঁ ভাল হৈছে ইতিহাসৰ মুখ তই ধৰিছোঁ এতিয়া পাইছে বাৰু
ভালকে পঢ়ালেই হ'ল আ ঘৰত
অঁ অকণমান অলপ পিছতকৈ ৰেষ্ট দিব লাগিব
উ আহ আহ দাদা নাই নেকি
খেলিব আছে
অ
হ মিস্তিৰ লগত তে লাগি আছে
আহ
মিস্ত্ৰীয়ে মাতিছে মিস্তীৰ ওচৰলৈ গৈছে
অ কিবা কাম আছে চাগে
অ মি কি দেখুৱাই দিব লাগে টিক কৰিব
অ
কৰিব
উম
কেনেকুৱা হৈছে মিছ্তিক পালেহে কি বনাব
উম আহ
ৱাছ চাৰ্জাৰ তাৰ্জাৰ দিব নেকি প
অ হেৰি এই আপুনি কিবা আৰু হেৰি কৰিছে নেকি ৰুমাল বৈছিলে নেকি
অ
হেল্ল' অ ৰুমাল বৈছিলে বেচিলে উ এখনত কিমানকে লয়
উ দাম বুলি এতিয়াও মোবাইলত ক'ব নোৱাৰি নহয় কাপোখন দেখিলেহে
আহ
ব লাগিব
অ
চাহকৌ লগ বোলেহে তেতিয়াহে আৰু
অ দামটো
কেনে কেনেকুৱা কি কথা দামটো চাব তেতিয়া লৈ যাব আৰু বেলেগে পচন্দ হ'লে নে নহয় মই বেছিয়ে থাকোঁ মাজে মাজে কাপোৰ বহুত মানুহে কিনিও লৈ গৈছে ছে
অ
বেছি দামতো নেবেচো বাৰু মানুহে
অ, এ, যি-অ তেতিয়াহে আকৌ বিক্ৰী হ'ব ন। অ, সেইটেই কথা।
ভাল, ভাল ডিজাইন হলে ভাল, ভাল প দামটো দিব তেতিয়াহে।
ডিজাইনৰ লগতহে দাম আছে। তে ন
আহঁ।
উম।
ৰুমালো বেলেগ বাৰু ৰুমাল চিধা, চিধি বলে হৈ যায়। সেইকাৰণে ৰুমালৰ ইমান দাম নহয় আৰু।
আহ বেছি খাটনি নহয় আহ।
বেলেগ চাদৰ মেখেলাত বেলেগ, বেলেগ দাম।
অ। মোবাইলত দেখি থাকো আপুনি কাপোৰ দিয়া।
অ।
ভালে লাগে ডিজাইন বিলাক ভালেই লাগে।
অঁ। ভাল হ'লে ভালেই লাগে আৰু।
আঁহ, উম।
ইমান কষ্ট কৰি পোৱা যায়, আৰু কি চাহ খালে এতিয়া আপুনি?
এতিয়া ৰাখিছোঁ দিয়া
আঁহ।
মই এয়া বেলেগ কাম বন আছে নহয় সন্ধিয়া কাম বন কৰিবলৈ?
আঁহ আকৌ ফোন কৰিম পিছত, আঁহ। অঁ, হ'ব দিয়ক।
পাগলা জন।